নেটটো অন কৰি এপটোলৈ আহিব কোৱাচোন। হেল্ল', হে কিবা কিবি গান। হেল্ল কোৱা।
ভাত?
অ শুনি আছো তুমি শুনিছানে?
অ হ শুনিছো দিয়া
এপটোত আহাচোন নেট টো অন কৰিম, নেট টো অফ কৰি থৈ আহগৈচোন জা, কি কৰি আছা। হেল্ল'
মই এইয়াত ভাত খাই আহিম। বহিছোহি ৰবা, ভাত খাই আহি বহি। চোহেল তুমি খালা ন, আজি ফিল্ম চাব গৈছি।
অ অ মই অ অঁ মভি চাবলে গৈছিলো। অ অ সেইটোয়ে চাবলে গৈছিল।
চাইছো মইয়ো হেত দিনাখন মানে যিখ তুমি ৱেব চিৰিজ খন চাইছিলা তাৰে,
অ ৱেব ছিৰিজখন চোৱা আছে আগতে।
অ মানে এ ৱেব চিৰিজ খনে বেছি ভাল লাগিছিল নেকি?
অ মানে, এনেব বেয়া অ গৈছে। বেয়া বুলি ক'ব নোৱাৰি বাৰু দেই
বেয়াব বুলি নাই কিন্তু মানে চি, চিনেমা খনত কিনো আও এ আজিকালি হৈ আছে ন, সেইটোৰ ওপৰতে দেখালে আৰু মানে এইটো না হেইটো ডেংগু ৰঞ্জুৱে দুয়োটা দুখন গাঁৱৰ, মানে হা? আজিকালি কিছুমান এনেকুৱা মানুহ আছে। জানো যি বোৱে ধৱে দুখন ঘৰ যেনেকে, ভাগ কৰে হেনেকে দুখন গাও ভাগ কৰি থৈ দিছিলে তাহাঁত দুটাই তাৱে মাজত- অভাৰ বেছিকে উস্তাদি মাৰাজন এইজন কি, জন্ত্ৰ দা নেকি।
অ', জয়ন্ত।
মানে ফিল্মখন কিন্তু অলপ আ ধৰৱা দেই।
অ', আৰু চাগে নেক্স পাৰ্টো ওলাব।
উম, যাব পাৰে।
উ, মানে মোৰ চাব মন আছিল, এই আহ কিন্তু হেৰিৰ কি হয় লাষ্টত, ঠিক আছে অৰুণ হাজৰিকা তেওঁ গাওবুঢ়া গৰাকীক বাৰু ধৰাত পৰিলে হয় নে? কিন্তু বাকী ধৰা তাইৰ সেয়া বৰ কি হ'ল, তাইৰো কিবা এটা ভাল লেণ্ডিং মানে লাগা আছিল আৰু।
অ', ন, মানে সামৰি দিব লাগিছিলে পাৰ্ট তিনটামান হলে বেয়া লাগে।
আৰু ফিল্ম ক্ষেত্ৰত মানে ত, সেয়া নহয়, ইমান পাৰ্ত বাই পাৰ্ত চোৱা নয় নহয়গে ন।
অ'।
সেইটোয়ে, মই সেইকাৰণে বোলো নাই চাবা, কিন্তু চাগে ককা, দেউতা, নাতি, লৰা, নাতিহ টি নেকি, এখনো ভাল হ'ব চাগে, উম।
ক পাৰে।
সেইখন অ', ৰিণিকি ভূঞাৰ হেৰি আছে চাগে, প্ৰডাকচন নেকি ন তাই ডাইৰেক্টৰে আছিল বা সেনেকুৱা কিবা।
উম উম।
ভালে হব ব লাগিব অসমীয়া ফ্ৰেম বোৰ এনেকো বেয়া অহা নাই, মই লাষ্ট ৰৈ ৰৈ বিনালে খনে চালো, তিনবাৰ মান চালো সেইখন তাকো। ঘূৰাই পকাই, আৰু মানে এবাৰ চালো মাৰ লগত, এবাৰ চালো লগৰ কেইজনীৰ লগত। সিহঁতও মাহঁতৰ লগত এবাক চাইছে দেই। তাৰ পিছত আকৌ চাব গ'ল।
মোৰো কিন্তু বহুত মন আছে ছিলে মানে, জুবিন দাৰ চিনেমাখন সেইখন যিমান বাৰ চালেও চাগে হেঁপাহ নপলাব, নহয় নহয় মই চাই মই কে প্ৰথম শ্বতে চাইছো।
অহ।
টিকেটৰ পইচা একে জুই চাই সেই- সেইদিনাখন।
অ', তেতিয়া একদম ফাৰ্ষ্টতে বহুত আছিলে। আৰু সেইখন ব মানে ধৰা এমা- এমাহ চলিছিলে।
উম। চাবলে নাপাম বুলি একে কিবা ক কন্দা-কটা লাগিবলৈ ধৰিছিলে আমাৰ পি জিত।
য়ে
মানে হেৰি হাউচফুল ন'? আমি মানে আগতে বুক কৰি থোৱা নাছিলোঁ। আমি একদম পি জিৰ ছোৱালীখিনি গৈ সন্ধিয়া সময়তকে হেৰি টাইম স্কোৱেৰ মলত ভিৰ হৈ গ'ল, মানে আমাৰ এইচ পি এমৰ।
অ'।
একে লাষ্টত মানে এনেকুৱা হৈছে মানে, কোনোবাই ডাবল দামত দিলেও মানে টিকেট কিনি লোৱা মানুহ
উম, মই- উম মই ফাৰ্ষ্টত নাই চোৱা। মই মানে ফাৰ্ষ্টততে যেতিয়া চবৰে ইমান হাল্লা-হোল্লা দেখিলোঁ, মই ক'লো যে নাই মই এতিয়া নাচ অ একদম হেৰিতে চাম আৰু। এ মানে অকমান চাম আৰু ত কলে যে নহয় এদিন মোৰ লগত চাবি তাৰ পিছত গ'লো। তাৰপিছত লগৰ কেইজনী সিহঁতৰ মাহঁতৰ লগত চাই কেনে কি কয় আমি আকৌ এবাৰ চাম হা। আৰুতো জুবিন দাক দেখা নাপা সেনেকুৱা স্কিনত আৰু কিন্তু অ ইয়াতে যে হা এইটো যে উম কি বছ উৰ্মিলা যে দাদাজন হয় যতীন বৰা হয় কি জুবিক গাৰ্গ জুবিন গাৰ্গৰেই মাত আছিলে সেইটো। হয়তো এ আই ডি বনাইছে এনেকুৱা লাগিছে কিন্তু একদম মানে জুবিন গাৰ্গে যেনেকে কয় তেনেকুৱাই আছিলে ভয়চ দেখিছা নে শুনিছা তো ন। মই জুবিন গাৰ্গ আঁচনি এইখন ফিল্মত তাৰ পাছত চাওঁতে চাওঁতে মাজতে আৰু যতীন বৰাৰ ভইচ আহে একদম লাষ্টত আৰু কাৰোবাৰ বেলেগৰ ভইচ আহে মানে তিনটামান ভইচ আহে সটো কেৰেক্টাৰত লাষ্টতহে যতীন বৰা ৰিভিল হয়।
আৰু সেইটো কৰা যতীন বৰাই নে যতীন বৰাই এটা এ মানে কেইটামান চিনতহে কৰিছে।
লাষ্টৰ চিনটোতে কৰা আহি নাই দিয়া সি হেৰি কি বুলি কয়, অঁ লাষ্টৰ চিনকেইটাত ওলাই দিছে,
নহয় - নহয় সেইটো কথা কোৱা নাই মানে অকল চিনগেইটা মানে সি এ ৰেকৰ্ডহে কৰিছে সি মানে বেলেগ এটা মানুহে দিছে মোক।
অহ ' উম, মই কি প নেকি অহ ' ধৰিব পৰা যায় দেহৰ হেৰিত। ভংগিমা।
উম। মানে ই ইটো মানুহৰ। তেটেলি যতীন বৰা নহয়ে।
উম, এ মই কালি পাইছো এহ ইনষ্টা ত ইনষ্টাগ্ৰামত পালো নেকি যিজন মানে মুখাৰাৰৰ যিগৰাকী আছিলে। লৰা মানু্হ। ধুনীয়া হয়, সি মানে ক্ষীণমিন। সি কয় আৰু যে সেই ফিল্ম। খনত মই যদিও মানে অহ' পৰ্দাৰ সন্মুখত মই আহি অভিনয় নাই কৰা। কিন্তু পৰ্দাৰ আৰত যতীন বৰাৰ নিচিনা মানুহ এজনৰ মানে কেৰেক্টাৰ এটা ৰল এটা প্লে কৰি আছিলো আৰু মই। সেই সেনেকে মানে লিখি। কিনি দিছিলে। সেই জাপিটো গুচাই মেক্সিমাম সেই জাপিটো বা মুখাটো পিন্ধিয়ে যাই থাকে নহ।
উম,
সেইটো দি কিনে দিছিলে আৰু সিয়ে যে হয়। মানে ইমান দিনে হয়তো ৰিবিল। পৰা নাছিলো। দিছিল কাৰণ। চিনেমাখন যে ষ্টাৰ্ট হৈ চলি আছিল নহ, সেইটো কাৰণে চাগে। এটা। এতিয়া কৰিছে আৰু।
উম, তাকে।
উম, বাকি। তুমি কেতিয়া আহি পালা।
মই দেৰি হ'ল আজি অলপ।
ক'ত চালা।
উম-উম মই চালো আজি চিনেপলিছ। চেণ্ট্ৰেল মল।
অহ' চেণ্ট্ৰেল মল।
উম।
সেইটো চাইডত আমাৰ ইমান যোৱা নাযায় কিয় মোৰ অনুৰাধাতে ওচৰ। ওচৰতে পাও যে।
তাতে চাবলৈ মন আছিলে আজি একে মানে খোৱা বোৱাৰ পৰা ধৰি লৈ পেলাই বাৰশ মান বিল হৈছে নেকি।
ই, বাঁ
উম,
বহুত হয় মই সেইকাৰণে, মানে নাযা ইয়াতে অনুৰাধাটো পোৱা যদি ভালকে যায় তেতিয়া কিন্তু চীটৰ মানে ধৰা গল্ডত চাগে দুশ টকা
নাই নাই সেইটো আজি টিকেটৰ পইচাটো হেৰি কৰিলে টিকেট পইচাটো ওৱান থাৰ্টিকেহে লৈছে,
অ ভালেচোন,
অ খোৱাখিনি গ'ল যে মানে, কি হ'ল জানো আমাৰ আমাৰ মানে প্ৰব্লেম হ'ল আ মানে প্ৰথমতে পজাই কথা সুধিলো, প্ৰথমতে হেৰিওৰ কথা, সুধিছিলো মানে কি আছিলে তো পপকৰ্নৰ কথা,
উম!
পব কনটোৰ দামটো মানে কিবা চিক্স হানড্ৰেড ফৰ্টি ফাইভ হাড্ৰেড ফিফটি এনেকুৱ দেখিলে মানে মই, ভাবিলে যে এ ইমান দাম খৰচ কৰিব মনো নাযায় ন
অ অ
মই ভাবিলো যে, হেৰি ফাৰ্ম হাউচ পিজ্জা এটাকে অ মই মানে ভোকো লাগি আছিল মই ভাবিলো ফাৰ্ম হাউচ পিজ্জা এটাকে অৰ্ডাৰ দিয়া যাওঁক কেনেকে ভাবিলো। তাৰ পিছত আৰু মানে মানুহজনীয়ে এনেকে কলে যে আটচ্ছা ঠিক আছে বুলি কলে মই কলো এ ভিতৰতে অৰ্ডাৰটো লৈ লব,
উম,
তাৰ পিছত আৰু আমি মানুহজনী গল আমাৰ লগতে তাৰ পিছত আমাক গৈ সুধিলে পেলাই সুধিলে কি লাগিব আমি ক'লো মানে হেৰি পপকৰ্ন পপকৰ্ণ দি দিব পপকৰ্ন আৰু কল্ড ড্ৰিংক এনেকে কলো, কিন্তু আমি যে পিজ্জাটো যে দি থৈ আহিলো আ নি মানুহজনী মানে মানে হেৰি জনীয়ে চেল গাৰ্ড জনীয়ে ভাবিলে জানে আমি পিজ্জাটো লম বুলি-
উম!
ত মানে দুটা দুটা বিল ফাটি গল।
তেনেকুৱা মানে আৰু গোটেই মানুহৰ মুখৰ পৰা যেতিয়া সুধিব মেম আপুনি পিজ্জাটোৰ কথা কৈছিলে। মেম আপুনি পিজাটোৰ কৈছিলে যে পে'মেণ্টটো কৰিব নেকি এনেকে কৈ দিলে বেয়াও লাগে।
অঁ বিয়াম আছে অঁ,
অঁ সেইটোৱে,
দুটা দুটা হেৰি হৈ গল আৰু
উঃ উম।
তাকো একে ইণ্টাৰভিউ আমি পপকনতো ত আগতে ললো, একে শেষ হোৱা ইণ্টাৰভিউৰ পিছত আহ বলে পিজ্জাটো দিছা এক লাত ঘৰলৈকে লৈ গ আহ
হম,,
উম।
এনেকুৱা হলে সেয়া লাগে সেইদিনা যোনদিনা মই চালো মই বেষ্ট্ৰ ফ্ৰেন্ড জনীৰ লগত চালো বাৰু। তাৰ মই চাৰিখতা তাইক প্ৰথমতে কলো যে কিবা খাবি লবি তাই কৈছে নাই মই আকৌ উঠি আহিম, বল মই আহি লৈ যাম এতিয়াতো উঠি নাহে তাই ইণ্টাৰভেলৰ টাইমত লাইটটো- আধাকেহে মানে অলপহে পোহৰ হৈ থাকে গোটেই পোহৰ হয় না থাকে ন, নাহে এতিয়া তাই উঠি। মানে, সেই ৰ'দত অকল তাই মইয়ে আছো, বাকী চব ওপৰৰ ফালে মানুহ আৰু। অহ। তাৰ পাছত আৰু কলে যে বল ময়ো যাম, গলো গৈ কিনে চা যে আহ তাই মানে কলে আৰু যে পপ'কন দিয়ক। সিহঁতে আৰু সৰুটো দিব নেকি লাৰ্জ চাইজটোৱে দিছে। তাই সেইটো লৈ কেনে পেমেণ্ট কৰা নাই দেই। পইচা টো দিব ৰখি আছে, মই তাৰ পাছত তাইক ক'লো যে তই কিয় দিয়া নাই। তাই কলে